কলেজীয়া কলেজীয়া জীৱনৰ ওপৰত কথা পাতো নেকি
অ পাতো দিয়া
স
অ মই মহাবিদ্যালয়ৰ জীৱনটো মই ভাল পাওঁ কাৰণ মহাবিদ্যালয়ৰ জীৱনতটো মানে কি কয় এতিয়া ফু জুতি গোৱাটো মানে ম পঢ়া কাৰ্য কৰা হৈছো আৰু মহাবিদ্যালয়ত আমাৰ পঢ়াৰ প্ৰতি বহুত দায়িত্ব থাকে আৰু সেইবোৰ কাৰ্য মই যেতিয়া কৰিব পাইছো মোৰ সেইটো এটা মনৰ এটা কি কয় এটা মানে ফুৰ্তিও লাগে বাকী কলেজ এ কি কয় বাকী কলেজ মহাবিদ্যালয় কোৱা সেইটো জীৱনতত মানে মই বন্ধু বোৰ বনাইছো সেই বন্ধু বোৰৰ লগত আৰু কথা পাতি এইবোৰ পঢ়াত এই সহায় সেইবোৰ মোৰ ভাল লাগে তে মই সেইটোৱে কব এ ক'ব বিচাৰিছো যে মহাবিদ্যালয় জীৱনতটো মোৰ এ ভালে ভালে যাই আছে আৰু মই এইটো এ আনন্দ কৰো এইটো যি যি মানে ল মানে যি এ নিশ্চয় মানে যি বস্তুত যাই আছে ক'বিছো বাকী তুমি কোৱা তুমি নিজৰ মহাবিদ্যালয়ৰ জীৱনতটো এ ভাল পোৱা নে আৰু কি কয় ফুৰ্তি মানে ফুৰ্তি কৰি আছানে
অ নিশ্চয় নিশ্চয় মই মোৰ মহাবিদ্যালয়ৰ জীৱনটো বহুত ভাল পাওঁ আৰু ফূুৰ্তি কৰিছোঁ যিখিনি স্কুলত পোৱা নাছিলোঁ সেইখিনি মহাবিদ্যালয়ত পাইছোঁ পঢ়াৰ লগতে যিখিনি তোমাৰ সাংস্কৃতিক কাৰ্য কাৰ্যসূচী হয় বা কলেজীয়া জীৱনত সেইবোৰ হওক তাৰপিছত তোমাৰ কিছুমান বিশেষ বিশেষ ধৰণৰ কাৰ্যসূচী মহাবিদ্যালয়ত আহ প পালন কৰা হয় বিহু হওক বা তোমাৰ খেল হওক বিভিন্ন ধৰণৰ ত তাৰপিছত তোমাৰ নতুন আহ ছাত্ৰবোৰক আদৰণি জনাবৰ বাবে এটা কাৰ্যসূচী কৰা হয় সাংস্কৃতিক সন্ধিয়া সেইবোৰতো মই আহ বহুখিনি তোমাৰ কবলৈ গলে ভাল পাইছো বা এনজয় কৰিছো সেইবোৰ এ সেইবোৰতো আহ ত ক'ব পাৰি যে মহাবিদ্যালয় জীৱনতটো মই এনজয় কৰিছো বা ফূুৰ্তি বহুখিনি কৰিছো
অ বাকী মোৰ এটা প্ৰশ্ন আছিলে তুমি এনে মহাবিদ্যালয়ত এনে বহুত সেই থাকে ন চাবজেক্ট বিভাগ থাকে তাৰ ভিতৰত তুমি। ত কোনটো মানে। ব আটাইতকৈ ভাল পাইছিলা।
অ ভাল তটো প্ৰশ্ন সুধিলা অ মোৰ কলেজীয়া জীৱনত মই ভাল পোৱা চাবজেক্টটো অ এনেতো বহুখিনি গোটেই কেইটাই ক'ব পাৰি। গকেইট লাগতিয়াল অ কিন্তু যদি তুমি এটা তুমি মোক। চইচ কৰিব দিয়া তেনেহ'লে মই বিজনেচ চাবজেক্টটো চুজ কৰিম কাৰণ সেই চাবজেক্টটো মোৰ অতিকৈ প্ৰিয় আৰু একেবাৰে প্ৰথমৰ পৰাই পঢ়িছো প্ৰথমৰ পৰাই নম্বৰো ভাল আহিছে সেই চাবজেক্টটো ক'বলৈ গ'লে এ তটা ইণ্টাৰেষ্ট বুলি কয়। অ ইণ্টাৰেষ্ট আছে চাবজেক্টৰ ওপৰত আৰু তাৰ পৰা বহুখিনি তোমাৰ আহ দৈন দৈনন্দিন জীৱনত যিখিনি বস্তু আমাৰ প্ৰয়োজন হয় বা দৈনন্দিন জীৱনৰ বাবে যিখিনি এটা জ্ঞান প্ৰয়োজন হয় সেইখিনি জ্ঞান তোমাৰ সেই চাবজেক্ট পোৱা যায় আৰু মই ভাবো আহ যে এইয়া চাবজেক্টটোৰ দ্বাৰা তুমি যদি ভালকৈ পঢ়া তেনেহলে ভৱিষ্যতলৈ এজন ভাল ব্যৱসায়ো হব পাৰিবা কাৰণ তোমাৰ ব্যৱসায়ৰ নিয়ম বোৰো দিয়া হয় বা। ফাণ্ডামেণ্টেল অ ফাণ্ডামেণ্টেল বুলি কোৱা হয় ইংলিছত সেইবোৰ দিয়া থাকে ত ব্যৱসায়ৰ বাবে ভাল হয় চাবজেক্টটো আৰু দৈনন্দিন জীৱনত কেনেকৈ বস্তুবোৰ তোমাৰ হয় বিজনেছ কৰা হয় তিৰ। ওপৰতো বহুখিনি দিয়া থাকে ত' মোৰ ফেভৰেট চাবজেক্ট বুলি ক'লে বা প্ৰিয় চাবজেক্ট বুলি ক'লে ব্যৱসায়ৰ হয়।
হয় বাকী মোৰ নিজৰ কলে মোৰ আটাইতকৈ মানে ভাল পোৱা মানে চাবজেক্ হলে মানে মহাবিদ্যালয়ত সেইটো হল বেংকিং বুলি চাবজেক্ এটা আছে তাতে। মানে এনেই আমি বেংকৰ বিশেষ। শয়নি হিখাৰেল দি বনাই আজি যায়। ম কৰ্মচ তাতে মানে আমি গম পাইছিলো এইটো এটা বেংক এটা কেনেকে ব্ৱসায় কৰে এটা বেংকে মানে কি কি আমাক এ এ মানুহক মানে কি কি ধৰণৰ একাউন্ট দিয়ে তাতে প্ৰতিটো একাউটত কি কি মানে এটা এজন এজন বৱ মানে এজন মানে বক্তি এটা লাভ কৰে সেইবোৰ আমি বুজিছিলো আৰু এইটোত আমি বুজিহেও গম পাইছিলো এটা বেংকে মানে কেনেকে নিজৰ এনে হয় কি কয় দৈনিক এটা মানে কি কয় নিজৰ কাৰ্যবোৰ কাম বোৰ কৰে কেনেকে নিজৰে কি। কাম বোৰ সেনেকে নিজৰ বঢ়াই আৰু নিজৰ মানে ডাঙৰ এটা বেংক কৰি পেলাই বাকী আৰু তাৰে লগত মই তুমি যি ক'লা বিজনেচটো সেইটোও এটা বহুত ভাল চাবজেক্ট আছে ম সেইটোৰ প্ৰতিও এটা মৰম এটা আছে আৰু তুমি এইটো কথা ঠিক কৈছা কি বিজনেছৰ কথা আমি যেতিয়া ভালকে বুজো তাতে। নিজ এটা নিজৰ এটা ব্যৱসায় এটাও আৰম্ভও কৰিব পাৰো আৰু সেইটো মই তোমাৰ প্ৰতি কি ক তোমাৰ কথা প্ৰতি মইমোদ ক অনুমোত হৈছো আৰু সেইটো চাবজেক্ট এটা বহুত মই ভাল পাইছিলো বুজি কাৰটো প্ৰথম প্ৰথম মইটো পাইছিলো মানে। নিজৰ মহাবিদ্যালয়ৰ জীৱনত আৰু যেতিয়া মই পাইছিলো মই বৰ আনন্দ পাইছিলো তটো কি কয় যেতিয়া মই এটা বিজনেচৰ এটা কেনেকে‌ ব্যৱসায়টো কৰে কেনেকে নিজৰ ব্যৱসায়টো ভাল কৰে কেে ডাঙৰ কৰে ত মই সেইটোয়ে কছো কিন্তু মোৰ আটাইতকৈ যদি। চচৌ মৰম লগা যদি চাবজেক্ট বা তুমালোকৰ হাৰি হয় মোৰ মানে বেংকিং হয় কাৰণ মই বেংকৰ বেংকৰ সেই বস্তুৰ বোৰ পৰিয়ালৰ আকৌ লৰাই কামটো বেছিভাগ বাকী তুমি সোধিব আছে যদি শোধা।
অ মই সুধিব। লগু ক হল যে তুমি তোমাৰ কলেজ সদায় তুমি কলেজলৈ। যোৱা নাই সেইটো আছিলে।
অ কলেজত এতিয়া এনে কি কয় এইটো মানে মোৰ মানে কলেজটো মানে প্ৰাইভেট আছিলে ত' মানে এ কলে মহাবিদ্য়ালয়তটো এ প্ৰাইভেট যেয়া আছিলে ত আমি ক্ষতি ইমান কৰিব মানে আমাক ইমান মানে দিয়া নাছিলে বুজ বুজিছানে মানে আমি যিমান পাৰো আমি যাব লাগিছিল। ছিলে। আৰু নগলে আমাক মানে আমাক মানে। বেয়া টিচাৰে অ টিচাৰ মানে আমাক পানিচমেন্ট দিব পাৰে সেইটো কাৰণে আমি গৈছিলো আৰু মই গোটেই মানে যিমান পাৰো সিমানে মই ক্লাছ বোৰ মানে এ কৰিছিলো আৰু মানে মই এনেকে খতিটো এনে নিজে। অলাগতিয়াল খুটি বোৰহে কৰা নাছিলোঁ আৰু লগতে তুমি খটি কৰিলে এপ্লিকেচন কৰি ভালদৰে ক্লাছ বোৰ কৰিছিলোঁ কলেজ এৰিলে এইয়া ভালদৰেই ক্লাছ বোৰ কৰি আহিছোঁ বাকী তুমাৰ। তুমি এনে ক্লাছবোৰ কৰিছিলানে?
হয় হয় আহ তুমি যেনেদৰে কৈছা মইো তেনে আহ ব্যক্তিগত বিদ্য়ালয় আহ মহাবিদ্য়ালয়ত পঢ়িছিলো আৰু তাৰ কাৰণে মইও সদায়ে যাব লগা হৈছিল আহ কাৰণ নগলে আমাৰ যিখিনি পঢ়া হয় সেইখিনি বহুখিনি। তোমাৰ আহ মিচ হয় আৰু যিটো পিছলৈ প্ৰভাৱ পৰে সেইকাৰণে মই গৈছিলো যেতিয়ালৈকে একো প্ৰব্লেম ডাঙৰ প্ৰব্লেম নহয় তেতিয়ালৈকে মই সদায় যাব খনে ট্ৰাই কৰো আহ বাকী। অ সদায় যাই পিনেও ভাল লাগে আৰু বহু ৰান্না কৰি পিনে
অ বাকী মত এটা সুধিবছিল। তুমি এনে তোমাৰ কলেজত এনে কি মহাবিদ্যালয় মানে এনে সেই দ ন এনে বেগ দ ন মানে বেগত আৰু তুমি কি কৰা বেগত কি কৰি ভাল পোৱা। মানে কিমান দেৰি দিয়ে কি কৰা সেনেকে।
অহ হয়ে দিয়া হয় যদিও কম হয় তথাপিও দিয়া হয় আহ ব্ৰে সময়ো বিশেষকৈ যিখিনি ব্ৰেকৰ তুমি কবলৈ গলে খোৱা বোৱা হয় সেইখিনি খোৱা হয় খোৱা বোৱা কৰি পিনে যিখিনি সময় হাতত থাকে। সেইখিনি অকণমান এনে অকমান মাইণ্ডটো ফ্ৰেছ কৰ কাৰণে বা বাহিৰ যাওঁ বা অলপ খ প হাৱা বতাহ লওঁ যাতে মাইডটো ফ্ৰেছ হয় আকৌ নতুন ক্লাছৰ কাৰণে্টিভ হ'বাৰ সেইিনি কৰো ব্ৰেকৰ সময়ত ব বাকী যিখিনি। আহ অলপ গৰম লাগিলে ফেনখন চলাই দিওঁ বা হাৱা খাৱা বাহিৰলৈ যাওঁ সেইখিনিয়ে মেইনলি কৰো আৰু ব্ৰেকৰ সময়ত বাকমাৰুমমাৰ বেক অতিবাহ কৰিছা।
হয় আহ মই বেগৰ সময়ত। কেনে প্ৰথমটো আমাৰ অলপ খোৱা খোৱা চিতি হয়। মানে বাহিৰত যা আমি অলপমান খাওঁ খাই তুমি প্ৰথম টো আমাৰ সে অলপ খোৱা খোৱা ছুটি হৈ মানে বাহিৰত যায় আমি অলপমান খাওঁ। খাই ফেলেই অলপ মান মানে নিজেও অলপ মান মানে আৰু এই যিবোৰ বা ক্লাছ থাকে সেইবোৰৰ কাৰণে নিজকে আগতে মানে সেই কি কয় এ ৰেডি কৰা হয় কাৰণ আমাৰ ইমান এ প্ৰথমটো পোৱাতক মানে ইমান ভাল খাই একে খাই যোৱা এই ৰেডি কৰা হয় কাৰণে আমাৰ ইমান প্ৰথমটো পুৱাটো কাৰণে খাই ইমান ভাল খাই যোৱা নহয়। ব্ৰেকত আমি প্ৰথম খাদ্য অলপ খাই চাই এনে থাকিলে তন্দুৰস্ত হৈ লওঁ তাৰ পিছত অলপমান সময় থাকিলে আমিও। এনে বাহিৰা কথা পা ইয়াৰ বা আমিও তুমি এনে কথা পাতা হয় এনে বাহিৰা কথা বতৰা ইয়া বা আমিও তুমি যেনেকে ক'লা মগজটো মুকলি হব কাৰণে অলপমান ফুৰো ফুৰা হয়। ফুৰি ফেলাই অলপমান এনে কলেজৰ আশে পাশে প্লেগ্ৰেন্দত ফুৰো বাকি আৰু নহলে আমি।। ্া ক্লাছতে যেনেকে তুমি ক'লা নিজৰ শাখাতে বতৰ টো যদি বেয়া হয় তেতিয়া আমি ক্লা ক্লাচতে যেনেকে তুমি ক'লা নিজৰ খাখাতে নিজৰ ফেন খান দি ফেলেই খিৰকি খন খুলি বহি ফেলাই চাই থাকো আমি ব বাহিৰৰ দৃশ্য খিনি সেইটো য়ে ক'ব বিচাৰিছো বাকি তুমি এনে কলেজত।। তাকে বন্ধুবোৰ যি বনাইছিলে ইতাও বন্ধুবোৰৰ লগত সম্পৰ্ক আছেনে?
অ হয় হয় অ মই যিবোৰ মহাবিদ্য়ালয়ত বন্ধু বান্ধৱী বনাইছিলো আছে এতিয়াও গোটেইবিলাক অ অ হয় হয় অ মই যিবোৰ মহাবিদ্যালয়ত বন্ধু বান্ধবী বনাইছিলো আছে এতিয়াও গোটেই বিলাক সকলোৰে লগতে কথা পাতো আৰু লগো পাওঁ। আহ কাৰণ সেইবোৰ বন্ধু কেতিয়াও পাহৰিব নোৱাৰি। আহ তেওঁলোকৰ লগত ক।। থা বতৰা হয় কেতিয়াবা ফুৰিবলৈ যোৱা হয়। আহ বিশেষ সময় হয়। কেতিয়াবা কেতিয়াবা আহ খেলা ধলাও কৰা হয় যিবোৰ যিবোৰ বন্ধু তোমাৰ একেবাৰে ওচৰে পাজৰে থাকে আহ বাকী আ খেলা ধুলাও কৰা হয়। অ যি বোৰ বন্ধু তোমাৰ একেবাৰে ওচৰ পাজৰে থাকে। অ বাকী হয়। গোটেইবোৰ বন্ধু একেলগে আছো সকলোৱে মাত বোল কৰো। লগতে আছো বাকী তোমাৰ কোৱা তোমাৰ আছে নে নাই?
হয় হয় হয় মোৰো যে যিমান বন্ধু আছে নিজৰ মহাবিদ্য়ালয় সেইবোৰৰ লগত সম্পৰ্ক আছে মানে গোটেইবোৰত নাথাকিলেও যিমান মানে ভ এ হয় হয় হয় মোৰো যি মান বন্ধু আছে নিজৰ মহাবিদ্যালয় সেই বোৰৰ লগত সম্পৰ্ক আছেয়। মানে গোটেই বোৰৰ নাথাকিলেও যি মান মানে ভা আৰু এনে কাষে কাষে মানে সেইবোৰ বন্ধু বোওৰৰ লগত সময় কটাইছিলো সেইবোৰৰ লগত গোটেইবোৰ লগত আছে আৰু স।। সেই বোৰ কাৰণ কেতিয়াবা আমি কথা পাতিলে, সেইবোৰ কথা পাতি আমি হাহোওঁ আৰু সেইবোৰ কথাবোৰ মনত সেই বোৰ কাৰণ হক কেতিয়াবা আমি কথা পাতিলে সেই বোৰ কথা পাতি আমি হাহোঁও আৰু সেই বোৰ কথা বোৰ মনত কৰি আমি মহাবিদ্য়ালয়ত যি যি আমি ফূুৰ্তি কৰিছিলো পঢ়া পাতিয়ে সেই কৰিছিলো আমাৰ ভিতৰত কিবা শিক্ষয়কৰ বিষয়ে আমি।। হয় তই কব বিচাৰিছো এইবোৰৰ আমাৰ সম্পৰ্ক আছে আৰু ভাল লাগে ইহঁতৰ লগত মাজে মাজে সেনেকে কথা এটা নহয় মাজে মাজে মই কি কয় পাতা হয় তোমাক ক'ব বিচাৰিছোঁ এই বোৰ আমাৰ সম্পৰ্ক আছে আৰু ভাল লাগে। সিহঁতৰ লগত মাজে মাজ সেনেকে যে কথা পাতা নহয় ও মাজে মাজে মই এই কি বা পাতো আমি আৰু মই যেতিয়া পাতো সেই কলেজৰ কি কয় সেই মানে মহাবিদ্য়ালয়ৰ জীৱনৰ কথাই পতা হয়। বাকী তোমাক এ সেয়ে মই কথা হ'ব আছিল তোমাৰ কিবা সুধিব আছিল যদি ক'ব পাৰা?
আহ নাই এইখিনিয়ে মোৰ আছিল আহ আ বাকী তোমাৰ লগত কলেজীয়া কলেজীয়া জননৰ কথা ভাল লাগিল আহ ধন্যবাদ।
ধন্যবাদ।